হেল্লো'।
হয় হয়, শুনিছোঁ। আপুনি শুনিছে? অঁ', নমস্কাৰ, হয়। আৰু ক'ক, কি খবৰ আপোনাৰ? মোৰ একদম ভাল।
অ', মোৰো ভালেই দিয়ক।
অ' অ',। ক'তো ভ্ৰমণ কৰিব যোৱা নাই নেকি?।
অ', যোৱা নাই মানে এইকেইদিনো ব্যস্তই আছিলো। এতিয়াহে, আজিৰ পৰাহে আজৰি হলো মানে। এতিয়া ভাবিছো যাও বুলি, মানে কত যাও সেইটোৱে ভাবি আছো।
অঁ' অঁঁ', তাকে তাকে, এতিয়া কেনেকুৱা ভ্ৰমণ কৰিব বিচাৰি আছে আপুনি? মানে - শিক্ষামূলক নে, পৰিয়ালৰ লগত?
অ', পৰিয়ালৰ লগত এনেকুৱা লাগে মানে, এতিয়া ধৰি লওক গৰমো চলিছে, অকনমান মানে - পাহাৰীয়া, শীতল ঠাই - যত গৈ অকনমান শান্তিৰে যেন বহিব পাৰো আৰু তেনেকুৱা ঠাই। মানে এতিয়া গৰমত আৰু য'ত ত'ত যোৱাও নাযায়।
তাকে তাকে, এতিয়া পাহাৰীয়া ঠাই বুলি ক'লেতো - আপোনাৰ আমি যিহেতু অসমৰ মানুহ'টো অসমত যদি চাওঁ ডিমা হাছাও, কাৰ্বি আইলং আছে।
হয় হয়, আজি আমি দিনতো তাকেই পাতি আছিলো লগৰৰ সৈতে, মানে ডিমা হাছাওৰ কথা প- - তাকেটো প্ৰথমতে কৈ আছিলে মিজোৰামৰ কথা। এতিয়া মিজোৰাম কৈ - থাকোতে তাৰ পিছত কৈছিলে, লেণ্ড শ্লাইডিঙৰ কাৰণে অকমান ভয় কৰি আছে আৰু। এ, তাৰ পিছত কৈ আছে যে, ডিমা হাচাও মানে - তেনেকে ভাবি আছে, ফাইনেল হোৱা নাই এতিয়াও। কিন্তু আৰু - চাব' গ'লে মোৰ ইফালে যাবলৈ ইচ্ছা আছে, মানে উজনিৰ ফালে অকনমান। আহ তেনেকুৱা শিৱসাগৰৰ ফালে, অ', কিন্তু মিলাবহে পৰা নাই।
অঁ অঁ কিন্তু সিফালে গ'লে আপুনি ভাল পাব কিন্তু ইতিহাসৰ ঐতিহ্যমূলক বস্তুবোৰ দেখা পাব
হয়
হয় হয়
সেইটোয়ে মানে অকমান কেনেকুৱা উম
হয় অসমত তেনেকুৱা কি ক'লে
মানে ঐতিহাসিক চিহ্ন থকা যিবোৰ ঠাই মানে পৰিয়ালক লৈ গ'লে আৰু তেনেকুৱা ঠাই মানে অলপ দেখুৱাই ভাল লাগে সৰু ল'ৰা ছোৱালী থকা ঘৰত তেনেকুৱা ধৰণৰ আৰু এনে, লগৰীয়াৰ সৈতে গ'লে আৰু তেনেকুৱা মানে, পাহাৰীয়া মানে মানে, নদী নিজৰা থকা ঠাই। তেনেকুৱা ঠাইত গ'লে ভাল লাগে আৰু।
অঁ', ঠিক কথা কৈছা।
এনে আপুনি কৰবাত গৈছে, মানে যোৱাৰ কিবা পৰিকল্পনা কৰিছে নেকি?।
মই মানে লগৰজনে আজি অলপ আগতে কৈ আছিল যে ভূটান যাওঁ ব'ল এনেকে তাৰপিছত মই ভূটান গৈছো কিন্তু দুবাৰ তাকে মোৰ এই গৰমত ইচ্ছাও যোৱা নাই মানে ৰাস্তাটো খুব গৰম পায় আৰু
হয় হয়
তাকে পৰিকল্পনা কৰি আছো আৰু যোৱা নহ'বই চাগে ইচ্ছা নাই আৰু
অ উম এনে আপোনাৰ কত ভাল লাগে মানে বাহিৰৰ কথাটো বাদ দিয়ক মানে আমাৰ অসমতে আৰু অ সময়তো আৰু আমাৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে মানে প্ৰতিটো জিলাতে কিবা নহয় কিবা এটা আছে আৰু মানে চাবলগীয়া বা তেনেকুৱা ভাল লগা আৰু মানে
হয় মানে আপুনি যদি কয় তেনেহলে আপোনাৰ বস্ত যদি মই যাওঁ তেনেহ'লে ডিমাহ হাছাওত মোৰো যাব মন আছে হয় আৰু লগতে আপোনাৰ মাজুলীত যাব মন আছে এবাৰ গাঁওখনত
সেইটো হয় মই অলপ আগতে সেইটোৱে ভাবি আছিলোঁ মাজুলীৰ কথা কিন্তু বাৰিষাত অকণমান যাবলৈ অসুবিধা চাগে
হয় হয় অ আজিকালি বানপানীৰ সময় হৈছে ন এতিয়া মানে ৰাস্তাবোৰো মানে অলপ অ মানে সুৰক্ষাটো কমি যায় আৰু অলপমান
সুবিধা হ'ব নেকি মানে সিফালে গ'লে
যাতায়তত সেইটোয়ে আপুনি ঠিকে কৈছে এতিয়া মোৰ মতে চাই লওক আৰু আপুনি অলপমান বাতৰি বা কিন্তু ছেপ্টেম্বৰক অক্টোবৰ মানত বাৰিষা কালটো কমিলৈ গ'লে ভাল আৰু
সেইটোয়ে মাজুলীৰ সেই আউনআটি সত্ৰ তাৰ পিছত মুখা শিল্প অ মানে শুনি থাকো বা সৰুৰে পৰাই কিতাপে পত্ৰই পাইছো আৰু যিহেতু মই এতিয়া নামনিত আছো মানে সেই ঠাইলৈ গৈ চোৱাৰ এটা হেঁপাহ বহুত আছে আৰু আনকি বাতৰিতো পাই থাকো যে দেশ বিদেশৰ পৰা পৰ্যটকসকল আহে আৰু আহি পেলাই মাজুলীত মানে মাজুলীৰ সৌন্দৰ্য্য বা তাৰে যি শিল্প সংস্কৃতি সেয়া উপভোগ কৰি যায় আৰু কিন্তু আমি এইবোৰে যাব পৰা নাই সেইটো লৈ মানে অকমান অ দুখ
তে আমি এতিয়া হয় একদম ঠিক কথা কৈছা আমি হয়তো কলিকতা বা দিল্লীত গৈছো কিন্তু আমি ওচৰতে কাজিৰঙাত যোৱা নাই বা মাজুলীত যোৱা নাই এতিয়ালেগে
হয়
হয় হয় ত আমি তাকে যাব লাগে আৰু আমি
অ তাত গ'লেহে মানে গম পাম যে কেনেকুৱা সেই ব্ৰহ্মপুত্ৰৰ মাজত থকা সেই নদীদ্বীপটো বা তাৰে মানুহ বিলাকে কেনেকৈ আছে তেওঁলোকৰ জীৱন প্ৰণালী কেনেকুৱা বা কি জীৱিকাৰে তেওঁলোক জীয়াই আছে তেওঁলোকৰ মানে আ দৈনিক জীৱন কেনেকৈ চলিছে নহয় আমি ভ্ৰমণ কৰিলেহে গম পাম বাট কালেকে গ'লেহে গম পাম বা যিকোনো এটা ঠাইত গ'লে আমি সেই ঠাইটোত যোৱাৰ পিছতহে আমি যিখিনি অভিজ্ঞতাত পাওঁ বা তেওঁলোকৰ আচাৰ আচৰণ ব্যৱহাৰ মানুহৰ প্ৰতি দয়া মৰম কেনেকুৱা বা মানৱীয়তা কেনেকুৱা তেওঁলোকৰ খোৱা লোৱাৰ প্ৰ ক্ৰিয়া ৰন্ধন প্ৰকৰণে হওক বা শিক্ষাৰ ক্ষেত্ৰত কিমান আগবঢ়া হৈছে বা অৰ্থনৈতিক দিশত আগবাঢ়িছে নে নাই এইবিলাক বিভিন্ন দিশ আৰু নহয় আমি ভ্ৰমণ কৰিলেহে অনুভৱ কৰিব পাৰিম বা শিকিব পাৰিম বা আমাৰ ল'ৰা ছোৱালীও গম পাব
হয় আৰু লগতে আৰু উম ঠিক কৈছা মানে শিক্ষা দীক্ষাৰ পৰা চালে চাবলৈ গ'লে মানে সৰু ল'ৰা ছোৱালী বহুত শিকিব পাৰে আৰু সেইটো কৈছো
হয় হয়
আৰু মানে মানসিক চাপ আজিকালি বহুত বৃদ্ধি হৈছে মানুহবোৰক ত মানসিক শান্তিও পায় আৰু
উম
হয় হয় আৰু লগতে ভ্ৰমণ কৰি থাকিলে মানে বহুত বস্তু শিকিবও পাৰি
অ কাৰণ এতিয়া সকলোৱে ব্যস্ত আৰু এই ব্যস্ততাত মানুহবোৰতো যন্ যন্ত্ৰৰ দৰে হৈ গৈছে আৰু এই যন্ত্ৰৰ মানে যান্তৰিকতাৰ কি যান্ত্ৰিকতাৰ ফলত মানুহবোৰ যেনেকুৱা হৈ গৈছে এইখিনি সময়ত মানে কি কেতিয়াবা অকণমান ৰিলিফ লাগে আৰু নহয় অলপ সকাহ লাগে আমি প্ৰকৃতিৰ কোনোবা এটা সুন্দৰ ঠাইত গৈ বহি অকনমান যেন জীৱনটোক নতুন ধৰণে চিন্তা কৰিব পাৰো যে আচলতে আমি আছিলো কি আমাৰ শিপা কি আছিলে আৰু এতিয়া আমি আহি পেলাই নৱপ্ৰজন্মৰ সৈতে কোনখিনি ঠাইত আহি পাইছো বা আমাৰ কিবা শিকাৰ বা কিবা প্ৰয়োজন আছে নিকি বা কিবা আমি এৰি আহিছো নিকি মূল্যবান কিবা এৰি আহিছো নিকি বা এতিয়া আমি তাক বজাই ৰাখিব পাৰিছো নে নাই নহয় তেনেকুৱা বোৰ কেতিয়াবা আমাক ভ্ৰমণে কিন্তু আকৌ মানে সজাগ কৰি তোলে আমাৰ মনত জগাই তোলে আৰু তেনেকুৱা চিন্তাবোৰ
হয় হয় একদম ঠিক কথা কৈছে আৰু লগতে মানে মই এটা বস্তু মানে ভাবিছো আৰু যিবোৰ মানুহে ঘৰত থাকে আৰু যিবোৰ মানুহে ফুৰিবলৈ যায় ভ্ৰমণ কৰিবলৈ যায় ভ্ৰমণ কৰিব যোৱা মানুহবিলাকৰ মানে ঘৰত থকাৰ তুলনাত বেছি বুদ্ধিক হয় বেছি সাহসী হয় মানে অঁ অঁ অঁ যোনে ঘৰতে থাকে সি বেছি বুদ্ধিয়ক নহয় বা সাহসী নহয় আৰু
অ তেওঁলোকে গম নাপায় দুুনীয়াখনত মানে পৃথিৱীত আৰু কি হৈ আছে সমাজত কি চলিছে বেলেগ ঠাইৰ মানুহবোৰে কেনেকে জীৱন নিৰ্বাহ কৰিছে গম নাপাই ঘৰত সোমাই থাকিলে বেছিকৈ সেইকাৰণে মানে বছৰত এবাৰ দুবাৰ ফুৰিব লাগে আৰু
হয় হয় অ
মানে আৰু যিহেতু এটাই জীৱন মানে মোৰ মতেদি আৰু এবাৰ হ'লেও। এটা জাগা চাই আহিব লাগে আৰু যোৱা জাগগাত বাৰে বাৰে যাই থাকিব নালাগে।
অ' সেইটো হয় মোৰ এটা বস্তু। আৰু চাবলৈ মন আছে, মানে ৰংঘৰ আৰু অ শিৱসাগৰত থকা ৰংঘৰ মানে। চাবতো লাগিছিলেই ইতিমধ্যে যোৱাহে হোৱা নাই, এই তাত মানে। এতিয়া আহোম ৰজা বা স্বৰ্গদেউসকলে সেই যে ৰংঘৰত বহি খেল। উপভোগ কৰাৰ কথা আমি শুনা পাইছো নহয় এ' পৰিয়ালৰ লোকসকলে তাতে ৰংঘৰত বহি। আহ বিহুৰ সময়ত খেল উপভোগ কৰিছিল, আনন্দ কৰিছিল। এই তেনেকুৱ বোৰ মানে গৈ পেলাই অনুভৱ কৰিবলৈ মন যায় আৰু মানে।
হয়, একদম বুৰঞ্জীৰ যদি কথা আমি চাওঁ আৰু আপুনি সেইটো কৈছে মানে আৰু যদি আমি। চাৰিশ বছৰো যদি পিছুৱাই যাওঁ তেনেহলেও মানে। এখন ৰজাৰ দুনীয়া এখন আছিল আৰু ত' সেইবোৰতো আমি কিতাপত। পঢ়ি আহিছো আৰু এইবিলাক অকল্পনীয় কথা নহয় মানে, ত' এইবোৰ চাব মন যায় আৰু। যিহেতু ইমান খিনি কিতাপত পঢ়িছো আমি, কেনেকুৱা যোৱা আছিল আহোম সাম্ৰাজ্যখনন মানে চকুৰে চাব মন যায় আৰু হয় নাই শিৱসাগৰত মই যোৱা নাই এতিয়ালৈকে। কিন্তু মোৰ লগৰ আছে তাত! হয় তেজপুৰত গৈছোঁ তেজপুৰত গৈছোঁ হয়। তেজপুৰত গৈছো, অ'তাতে অগ্নিগড় আছে ন?
অ' সেইটোৱে শুনি থাকো আৰু অগ্নিগড় তাৰ পিছত চিত্ৰলেখা পাৰ্ক।
হয় হয়, অ' মই কিন্তু তেজপুৰ। পিকৰ বা চিত্ৰলেখা পাৰ্ক চাব সৌভাগ্য নহল কিন্তু মই এনে থকাকে গৈছিলো কিন্তু। অ' অ' এতিয়া চাব লাগিব কিন্তু, আপুনি ভাল কথা এটা কৈছে।
হয় হয়। আৰু ইফালে নামনিৰ ফালেও দুই এটা ঠাই আছে যত গৈ ভাল লাগে যেনেকুৱা গোৱাল। গোৱালপাৰা জিলাত সূৰ্য পাহাৰ। শ্ৰীসূৰ্য পাহাৰ তাত গৈ পেলাই সূৰ্য পাহাৰ মানে আহ। হয় নহয় নহয় সেইটো ব্ৰ্ৰীজ, সূৰ্য পাহাৰ এই সূৰ্য পাহাৰ। যিটো প্ৰকৃতিক সৌন্দৰ্যয় নহয়, খুব সুন্দৰ মানে সেই পাহাৰীয়া ঠাই খিনি। মানে গৈ তাত অকনমান বহি সময় কটাই ভাল লাগে, আছে আছে। মই তাতে কিন্তু বহুত বাৰ গৈছো। মানে মই আহ মোৰ ছাত্ৰ জীৱনতো কৈছো। কৰ্ম জীৱনতো গৈছো, মানে গৈছো আৰু। উম তেনেকুৱা আৰু অকনমান সিফালে অ। হয় আৰু আগলৈ গ'লে মানে। হেৰি এই যে মানে ক্লিনে ভিলজ বুলি যে কয় পৰিষ্কাৰ গা।
অ' অ' তাতে আছে ন এখন?
ৰা অ' ৰাংচাপাৰা বুলি কয়, সেই ৰা ৰাংচাপাৰা।
ৰাংচাপাৰা হয় হয়।
অ' আৰু সেই ৰাংচা পাৰালৈ গ'লে মানে খুব ভাল লাগে যে তাৰে মানুহ বিলাকে। কেনেকুৱাকৈ মানে ইমান কৰিব পাৰিছে, ইমান পৰিপাট কৰি ৰাখিছে মানে কেতিয়াবা। সন্দেহ হয় আৰু মানে এওঁলোকে আমাৰ মাজৰে নে। মানে ইমান সুন্দৰকৈ ৰাখিছে, তাৰ তুলনাত কিছুমান ঠাইলৈ গ'লে ইমান লেট। লেতেৰা, ইমান প্ৰদূ্ষন নহয় কিন্তু তাত গ'লে এনেকুৱা লাগে। মানে প্ৰত্যেকটো ঘৰ। ঘৰৰ যিটো আলিবাট বা, মূল পথ হওক বাগিছাখনেই হওক মানে। বহুত চাফ চিকুণ কৰি ৰাখে, পৰিপাতি কৰি ৰাখে তেওঁলোকে। যাৰ কাৰণে মানে পৰ্যটকৰ আকৰ্ষণ মানে বৃদ্ধি পাইছে। বা আমাক মুহিব পাৰিছে আৰু সেই ঠাইখনে। এ তেনেকুৱা ধৰণে সেইবোৰ চিন্ত ধাৰা ভাল লাগে আৰু, আৰু ভ্ৰমণ কৰিলেহে তেনেকুৱা বোৰ আমি সৌন্দৰ্য উপভোগ কৰিব পাৰো।
হয় আৰু এটা বস্তু মই যদি শেষত কওঁ, মানে এটা নতুন ঠাইত গ'লে মানে এটা নতুন বস্তু যেতিয়া আমি শিকি থাকো, সেই সময়খিনি সেই অনুভৱ খিনি বহুত ভাল লাগে চাবচোন। আমি অলপ শিশুৰ দৰে হৈ যাওঁ মানে, এইটো কি বস্তু এইটো কেনেকুৱা হয় এনেকা শিশু টাইপৰ হৈ যায় মানে অনুভৱ। অলপ সেই বস্তুতটো ভাল লাগে। অঁ, কিন্তু চোৱা জেগা এটা চাই থাকিলে মানে এইটো দেখিছোৱে আমি এনেকুৱা টাইপ।
হয় হয় উম।
অঁ তাকে তাকে তাকে আৰু আশা কৰিছো, আপুনি পৰিকল্পনা কৰক এইবাৰ। ভাল হও আপোনাৰ এইবছৰটো নতুন নতুন জোগা তাত। হয় হয়, আপুনি তাকে নিশ্চয় আপুনি সফল হ'ব আৰু যাব পাৰিব।
হয় হয়।
তেই আৰু।
অঁ, ঠিক আছে অঁ আপোনালোক কথাখিনি পাতি ভাল লাগিল বাৰু শুনি ভাল লাগিল আপোনাৰ মানে কথা খিনি আৰু ভ্ৰমণৰ বিষয়ে নহয়। বহুত কথা জানিব পাৰিলো আৰু। উম ঠিক আছে ধন্যবাদ।